হেল্ল'?
ক?
কি কৰিছ?
এ পথাৰলৈ গৈছিলো। তপ আজি ৰোৱনী লাগিছিলে ছয়জনী সাতজন অ, সাতজনী মমান তপা এই এতিয়া কা কাম চাম কৰি পি আজৰি হৈ বহিছো ককাল চকাল বিষা গুচি গ আছে
তৌৰ ল কেেনেে
মই অকণমান ৰুলো তাৰপিছত ভাত বনাব লাগে ৰুটি বনাই দিলো এবাৰ ভাত বনালো
অ
ঘৰৰ কাম
মাহঁত ঠিকে আছে
উম
আমাৰও এতিয়া ৰুব লাগিছিলে মানুহে মৰিলে হ
উম কাৰোবাক গ আঢধিকে দি দে আৰু
উম আহনিলে মানে কৰিবলৈাই মানুহ নাই এতিয়া উ বেলেগ মানুহ লগাই ৰব পৰা হ'ব নেকি কাইলৈ কথাটো পাতিব আৰু ঘৰলে তাই অলপাবাৰ ৰুৱে দিব
অ খেতি ঘৰত কৰে নেি
মানুহো লগাই আৰু
অঁ
ভাত কিহে খালে
তাতো ৰঙালাও চয়াবিন ভাজি
ত
তাৰপাছত অ মা মা অঐ দাদালৈ ফোন এটা কৰি দিয়াচোন মোলৈ ফোন কৰি আছে দাদালৈ ফোন এটা কৰাচোন মোলৈ ফোন মাৰি আছে
তোৰ এই তোৰ লগত কথা এটা পাতিবলগীয়া আছে
ক
চাই ভা কামৰ বিষয়ে তই এনে কব তই কেলেই মানে চাৰ্ভাৰ কাইমটো বেছি কৰিবলৈ লৈছ ক'ব পাৰিবি না
বেছিকে লৈছে মানে পইচা সহজতে পায় আকৌ আজিকালি ব্লেক মানি যদি কোৱা যে হেৰি এটা আছে সেইটোৰ পৰা পইচা মানুহে কিমান কিমান গাড়ীৰ পৰা ধৰিলেও কিমান মানুহ ধনী হৈ আছে কিমান কোটি কোটি টকা পাই আছে
ধৰ গাঁৱৰ এজনে কলে ইটোক কলে মই এনেকে পালো সিটোক
অ তেনেকে ক এতিয়া আমাৰ ঘৰ আমাৰ ঘৰ কেইিবাটা পোৱলিয় কৰিছে অ
উম
অ
আৰু এই ধৰি লও এই দৰিদ্ৰতাৰ কাৰণেও চাৰিভাগ কাম আছে ধৰি লওক কিছুমান দুখীয়া ল'ৰা ছোৱালী পইচাৰ অভাৱত ধৰি লওক বেয়া কামেই কৰিবলৈ লয় ভাল কাম এটা কৰিবলে চিন্তা নকৰে
তাকে আকৌ কিছুমান ন পইচা একাউণ্টৰ পৰা চুৰ কৰি নহয় আজিতে গুগল পে চুগুল পে' নাছিল তেতিয়া মানে মানুহবিলাকৰ পইচাববিলাক নাছিলে এতিয়া গুগল চ্ববলাক অনলাইনতে চলা গুগল পে' বিু তাৰপিছত স গুগল পে চ েল হ মোৰট তপৰা কিছুমান মানুহে আজ ঘৰত ফোন নাথাকেই কিছুমান মানুহৰ মানুহ এটা মানে মানুহৰ ক'বাত কাম কৰিবলৈ যায় ঘৈণীয়েকজনী ঘৰত থাকে নহলে মাক জনী ঘৰত থ থাক পিতেকতটো ক'বাত কাম কৰিবলৈ যায় গগল ফুুলি থৈ দিয়ে তাৰ পিছত মানুহে নাজানে সেই মানুহজনী ইমান উ মোবাইলৰ কথা নাজানে অটি পি কোনোবাই চাই ভ পৰাধীয়ে ফোন কৰিলে অ িুজিলে অ টি চ ি দি দিয়ে গোট মোবাইল শেষ হয় নহলে বেংক একাউণ্ট শেষ হয় গোটেই পইচা ল উটি দিয়ে
আৰু ধৰি লওক হেৰিও হয় কিছুমানে এতিয়া ব্লেক মানিত লয় তেনেকে আকৌ বেলেগলৈ পইচাটো অ' বেলেগলৈ পইচাটো
একো নকয় পুলিচক পইচা দলিয়াই দিব লাগে পুলিচে একোৱে নকয়। আমাৰ ঘৰ ওচৰত কেইবাটাও ল'ৰাকো নিলে নহয় তাৰপিছত খুব উ, খুব বেছি এদিন বা দুদিন ৰাখি পিনে পুলিচক পইচা দি দিয়ে আৰু পুলিচে এৰি দিয়ে। সেইকাৰণে ইমান বাঢ়ি গৈছে আকৌ। হ'লেও জেলত ভৰাই থ'ব লাগে। এটাই তিনিমান ভৰাই থ'লে হেনো। হ'লেও লাস্তততো উলায়ে দিলে। এইবোৰ কাঢ়া কাঢ়া শাস্তি দিব লাগে তেতিয়াহে
তেতিয়া ধৰি ল'ৰা ছোৱালীবিলাক বেয়া।
ল'ৰাোৱালীবোৰ, ল'ৰা ছোৱালীবিলাক কিছুমান সৰু সৰু পোৱালীবিলাক নপঢ়েই। পঢ়া শুনা বাদ দিয়ে লগৰ সমনীয়া সেইবিলাক কৰে, এতিয়া পঢ়া শুনা বাদ দিয়ে ব্লেক মানি কৰে। চাকৰি নকলেও তেনেকে খাই আছে।
বহুত এ, চাকৰি কৰাই তেওঁলে বহুত পইচাই লৈ আছে। আমাৰ সেইফালে মানুহ এটা ধৰ গাড়ী চাৰি স্কুটি চিস্কোটি, বাইক চাইক চব ললে। ঘৰ বনালে ব্লেক মানি কৰি কৰি আৰু।
উম।
মই ইমান ভালকে চিনি নাপাওঁ মোৰ মানুহবিলাক।
তাকেহে। এইবোৰ বহুত দিগদাৰ হৈছে ব্লেক মানি য
ত' দাদাহঁত চব ঠিকে আছে নহয়?
হুম?
দাদাহঁত চব ঠিকে আছে নহয়?
ঠিকে আছে অ'।
কিছুমানে এই দৰিদ্ৰতাৰ ক্ষেত্ৰত ব্লেক মানি কৰিবলৈ লয়। ধৰি লওক
পইচা পইচা পাই কিছুমান বলিয় হৈ যায়। অ' বা ম-মোবাইল লাগেনে? আৰু কিবা লাগে নেকি? আৰু কিবা লাগে নে? তাকে সেইকাৰণে পাপা কামলৈ যায়।
উম।
টৰ্চ মোবাইল। অ' আছালে নহয় নি, মাছ নাপালা? কি মাংস আনিলা? অ' বেটাৰী ইয়াত ভৰাই থোৱা আছে।
হ'ব দে।
হুম?
হ'ব।
কি হ'ব? কি হ'ব? এ, হ'ব পাপা কামলৈ যাবলৈ ওলাইছে আৰু।
অ'।
পাপাই বুলো কিবা চাউল তাউল তাত ভাত বনাই খাব লাগে যে।
তই তই ৰাতি বাহিৰলৈ ওলাই নাহয়নি?
কেলে?
এনেই মানে ধৰি ল' হাৱা চাৱা পাব লাগে।
মানে সন্ধিয়া?
অ'।
গৈছিলোঁ। এতিয়া এইকেইদিন নাই যোৱা।
মইতো এনে ধৰি লও সন্ধিয়ামান ভাল লাগে, ভাল লাগে।
উম, যাওঁ আগতে প্ৰায়ে যাওঁ, এই কালিয় আজিয়ে যোৱা নাই। এ, পথাৰপা আহে আৰু তাৰপৰা কাম বন কৰি সন্ধিয়া হয় আৰু যাবলৈ মন নোযোৱা হয়।
উম। মই প্ৰায় খিনি সন্ধিয়া সময় বাহিৰতে থকা আগোতে হয় বতাহৰ কাৰণে এ আমাৰ ঘৰটোত বহুত গৰম ফেন চেন দি থলেও গৰমেই হৈ থাকে
অ'লে বান্দাখনত থাকো একেবাৰে পদুলি মখললেহে নাযাওঁ
অ
হয় সেইটো কাৰণে তই গোট এটাত সোমাই লবি আকৌ আাত আত্ম সহায়ক গোটত এতিয়া পঁচিশ হোজাৰ টকা পাবি নহয়
এতিয়া বোৱাৰী আৰু গোটত সোমাব লাগে পঁচিছ হাজাৰ কিমান সা সুবিধা দিছে অসম চৰকাৰে
এই নহয় হেৰি যে এইটো বুলি কয় মিটিঙে মিটিঙে ঘুৰি থাকিবলৈ এতিয়া সময় নাই ন কলেজ গৈ থাকিবলগীয়া হয় যে
আও এদিনহে হয় এমাহৰ এদিন এদিন সদায় নালাগে নহয় তোক এদিন এমাহত কিবা এদিনহে
এদিন হতো মোৰ মন নাই ব গোটত সোমাই মাইক আজিকালি মানুহবিলাক গোটৰ ভাল আলোচনা এটা নকৰে চব পৰ আলোচনাাই কৰে
বেয়া আলোচনা কৰে হলেও কিছুমানতো ভাল নিচিনা আকৌ কিছুমানেহে বেয়া মানুহে দেখোন মানে পৃথিৱীত দুটা বিধৰ মানুহ থাকেই এবিধৰ বেয়া এবিধ ভাল ভাল খিনিও থাকে ভাল আলোচনা কৰে বেয়া খিনিয়ে বেয়া আলোচনা কৰে হ'লেও মানে গোটত থাকিলে মানে ভাল এতিয়াটো পঁচিছ হাজাৰ দিব তই কিবা এটা কৰিব পাৰিবি নিজৰ ওপৰত নিজে হেৰি কৰিব পাৰিবি
চৰকাৰেতো চৰকাৰে যিমান ভালো কৰিছে সিমান বেয়াও কৰিছে
উম
কিছুমান ক্ষেত্ৰত ভাল
তাই সুবিধা দিছে চৰকাৰে সুবিধা দিছে আৰু ন নাৰীসকলক আগবাঢ়ি যাবৰ কাৰণে
উম
কিন্তু কিছুমানে তোৰ এ কিছুমানেহে কাম কৰিছে কিছুমানে কিছুমানে পইচা পায় খাই বৈ উম, কিছুমানে পইচাটো খাইছে ফোন কিনিছে কিবা কিনিছে, বস্তু কিনিছে কিন্তু অসম চৰকাৰে দিছে নি-আত্মনিৰ্ভৰশীল হ'বলে নিজে বিচনেচ মানে উম বিচনেচ কৰিব দিছে, এতিয়া কিছুমান-কিছুমানে কামত খত তাইছে কিছুমানে, লা-বিদা মাইছে আক কাপোৰ কিনিছে কিবা কিনিছে এতিয়া পচিশ জাৰটো পালে আও, আও মানুহবোৰ বাপ পগলা হ'ব, দহ হজাৰ পাওঁতে যিখন
আৰু আজিকালি পৰকীয়া প্ৰেমৰ বহুত হেৰি হৈছে আকৌ
উম পৰকীয়া প্ৰেমৰ কথা নকবিয়ে আও, মানেহ শাহুৱেকে জোৱায়েকৰ লগত
কোৱা না তেনেকুৱা হয়গৈ গম পাইছ নাই যোনবিলাকে ধৰি লও সৰুৰ পৰা ফোন চোন নাপায় এতিয়া পতককে ফোন-চোন বিলাক পাই গৈছ
উম-উম, এ ৰ'ল ল্যঙত কাহনী, কাহিনী এটা হৈছে মানে ছোৱালীজনী বিয়া দিলে বুৰীজনী অকলে থাকে সেই একেবাৰে পথাৰ মাজত ঘৰ এটা আছে জুপুৰি এটা বুৰীজনী তাত থাকে পা-ছোৱালীজনীয়ে মানে ইমান ধনী ঘৰলৈ পোৱা নাই দুখীয়া ঘৰলৈ পৰিছে তাৰপৰা ছোৱালীজনী হেই জীয়েকজনী আকৌ অকমানি ছোৱালীজনী আছে সেই ছোৱালীজনীৰ কেঞ্চাৰ ওলালে দেই
উম
তাৰছত উম কৌ'পা চিকিৎসা অহ গ'ল, পা চিকিৎসানো কৰপা কৰিব তাৰপিছত মানুহজনীয়ে মানে কানি-কানি মোৰ মাকলে ফোন কৰিছে ককাইক এটাও আছে ককাইকতো কিবা গা'ই গাড়ী কিবা এনে হেৰি কৰে তোৰ কিবা মানে গাড়ী কাম কৰে তা'প্পা মাকলৈ ফোন কৰিলে মাকে ক'লে আও ক'লে হেই হ'ব ম গোটৰপা লৈ দিম পইচা আও মোৰ লগৰ কেটাওমন আছে হ-হেৰি চিন্তা নকৰিবি বুলি ক'লে
উম
তাৰ পিছত পইচা চিন্তা নকৰিবি বুলি ক'লে তাৰছত আৰু মান-মানে বুৰীজনীয়ে গোটৰমাপা আনিবলৈ গ'ল পইচা তাপা পইচা তিৰিশজা আনিলে ধাৰ মানে লুহ, সুতলে তাৰ পিছত তাতে মদাহী মানুহ এটাৰ ল'ৰা এটা দেখিলে নহয়, নাই ল'ৰাটোৱে পইচা বস্ তেৱানে মই মপ, মানে পইচাৰ কাৰণে ঘৰত কিবা লাগিব পাৰে হুলস্থুল লগাই থাকে বোলে মাকজনীয়ে আৰু বিধবা বাপেক নাই সে-ল'ৰাটো মাকজনী মানে অত্যাচাৰ কৰি থাকে পইচা লাগে বুলি তাৰছত বোল-ল'ৰাটোৱে দেখিলে আও, তাপা ৰাতি বুৰীজনী শুইছে আ খাই-বৈ তাৰপা ৰাতি গৌ মনেন উম মানে ল'ৰাটোৱে কৈছে নহয় আৰু লগৰ এটাৰ লগত তাৰপা ধক্-ধক্ কৰিছে তাপ পৌগুৰীজনীয়ে ৰাতি দু-কোন আহিছে দৰ্জা খুলি দিয়া নাই, তত দৰ্জা-চৰ্জা ভাঙি একবাপ পইচা বুইজনীয়ে মুখত একদম সোপা দি পিনে পইচা লে নহয়, বিচেয়ি তাৰপিছত আও তাৰছত পইচা লৈ পিনে বুইজনীক ৰেপ, হেই ধৰ-ধৰ্ষণ কৰিলে তাৰ পিছত উম, তাৰপিছত বুৰী একেবাৰে মানে মও-মও হৈ আছেত
এই ষাঠি বছৰ মান হ-হ ষাঠি বছন মান্নিব মানুহজনী
নহয় বেছি হ'ল মানে মৌও-মৌও হৈ আছিলে পা ঘৰ-চৰ জুই লগাই দিলে পাই ইমান অভদ্ৰ ল'ৱা আজিকালি, সঁচাকে মানুহ বিলাক আজিকালি বহুত অভদ্ৰ দেশখন এনেকুৱা হলে কি হব বাও, ইমান বুৰী মানুহজনী ইমান সৰু-সৰু ল'ৰা-ছোৱালী দিনা খন তেৰ বছৰ ছোৱালীজনীক, সেই শেষ কৰিছে
উম
আজিকালি মানে সৰু বিলাকে আৰু সৰু বিলাকক মানে
মানে সেইটো হাৰ বেছি হৈছে ধৰি লও ঘৰৰ শিক্ষা ক্ষাতু চাগে কিছুমানৰ ধৰিলেই বিলাক নাই। এটাইতোৰ মাককে সেয়া বেয়া হে কৰিবলৈ লৈছে।
উম আজিকালি মানে দেশখন অকল সেইবোৰ। সেইবোৰ মানে মানুহৰ মানে সম্বন্ধ বুজি নোপায় মানে
কিছুমানক ভালকে শাস্তি এটা দিলে এইবিলাক কমি যাব। ভাষা সেইটোৱে চ
এখন এইবোৰ পাপ এখন পাপ হৈছে এইটো।
উম ভালকে যাতে শাস্তি দিয়ে আৰু সেইটোয়ে মানে চৰকাৰৰ ওপৰত হেৰিও এনেকুৱা এটা ধৰি লওক ফাঁচি চাচি দি দিলে তেনেকুৱা এটা কাম দ্বিতীয়বাৰ কৰিবলৈ আমাৰ কোনো সাহস নকৰে নহলে এতিয়া কি মাইকী মানুহ মানে ভালকে থাকিব বই নোৱাৰা হৈছে মাক বাপে অঁ মাক চাক মানে কাৰো কথাই নাইকিয়া হৈছে
একো মানে ভেলুৱয়ে নাইকিয়া কৰি দিছে সম্পৰ্কৰ একো ভেলুয়ে নাইকিয়া কৰি দিছে। হয় নাই?
উম সেইদৰে।
তাকে এইবোৰ দেশখন মানে আজিকালি ৰকমৰ ৰকমৰ বিয়া নোহোৱা ছোৱালীজনীকোও ধৰ্শন কৰে আৰু
সেইটোৱেটো পাই গৈছে দেশ
তাকে যোনবোৰ বেয়া সেইবিলাকক কৰিব লাগে।
অঁ। মানে ভালকৈ ফাঁচি দিলে কিবা কৰিলে এনেকুৱা কাম যোনাই নকৰে কিন্তু এইটো নহলে হৈয়ে থাকিব। চৰকাৰে ভালকে সেই এটা নকৰিলে।
কমৰ কমৰ হেৰি অলপ দিনা নিছো। শুৱে শাহুৱেকক পলুৱাই লৈ গচি গৈছে।
উম।
সেইবোৰজানো
তাকে সেই ছোৱালীজনী কি অৱস্থা আছে বাৰ মাকে যিয়েকৰ কথা নভবা আছে এনেকুৱা দিনকাল আহি গৈছে।
সেনেকুৱা দিন কাল আহিছে।